অ'
কি কৰি আছা?
আছো ৰ' এনে, তই?
এ আছো কাম কৰি হ'ল আৰু ভাত বনোৱাই নাই। বনাব লাগিব অক'মান দেৰিকে বনাম।
অ'।
বাকী ঘৰত মাহী মাহীহতে কি কৰি আছে?
মায়ে কচু বনাই আছে।
তহঁতে ভাত বনালি মানে।
অ' ভাত খিনি বহালো আৰু মায়ে কচুও বনাই আছে।
বাকী এনে খবৰ চবৰ?
খবৰ আছোঁ আৰু। ঠিকে।
বাকী তই ভাত বনোৱা নাই?
ওলাই যাম বুলি ভাবিছা নেকি?
ভাত বনোৱাই নাই।
হেল্ল'?
হেল্ল'?
ভাত বনোৱা নাই বনাম, হেল্ল'?
অ', অ শুনি আছো।
আবেলি ওলাই যাম বুলি ভাবিছা নেকি?
অ' যা চাও ৰ মই শুনি আছো।
অ' নে বাতি বেলা ওলাই যাবি নেকি?
চাওঁ ৰ কি কৰো।
আমাৰ আছে মিট মিটিং আছে, মিটিং আছে আজি গোটৰ মিটিঙত যাব লাগিব।
অ।
মিটিং চাৰে পাঁচটাত আছে বাৰু, অ' অ'।
অ।
শুনি আছো দে, কালি তই টাইম চাই দেখিবি আৰু এইফালে এ এতিয়া
অ' নাই ৰ মইহে যাম ৰ।
অ' তই হে যাবি, ভাত খাই যাবি?
ভাত তাতে খাম ৰ, তাতে খাম তাতে হেতৰ ঘৰত খাম।
অ ভালে দে। বাকী মই আজি, অ হেল্ল'?
অ' 'অ কওঁ?
মে বোলো এতিয়া কি কৰা মোক। কৈছিলোঁ, মানে নটা।
কি হ'ল?
গাঁৱত যোৱা কথা বোলো কৈছিলো তোৰ কথা। তাৰে পিছত। তাৰ পিছত কৈছে কি, অ' যায় যদি ওলাবা দিবি, কিন্তু এসপ্তাহ দহ দিন থাকিব লাগিব আৰু।
অ ভিনদেউ কৈছিলি নেকি?
অঁ।
অ।
তাৰপিছত আৰু মই কৈছো হ'ব দে কম এসপ্তাহ দছ দিন থাকিব পাৰে যদি সিহঁতৰতো আশাত টো কমেই আছে এসপ্তাহ দছ দিনলৈকে।
অঁ।
এ পিছে কোনোবা আহিছে নেকি? কোনবা আলহী আহিছে নেকি? নাই। বাকী ক আৰু।
বাকী আৰু কি আঞ্জা বনাবি?
কি আঞ্জা মানে চাও কি বনাও এতিয়া মানে পানী লাওয়েই বনাম নেকি, উম্ মাছে দি।
কালি বোলে বহুত মাছ লৈ আহিছিল ভিনদেউয়ে।
অ লৈ আহিছিল বনালো খালো আৰু বহুত ধৰি থকা নাই আৰু চব পেটত।
অহ।
নে এ সৰু মাছ, ভাঙন মাছ।
অ।
লৈ আহিছিল তাকে বনালো খালো, ৰাতি খালো পানীলাও দি, দিনত খালো টেঙা পাতেদি। মানে এই মেষ্টা টেঙা আনিছিল মেষ্টা টেঙা দি। খায় বৈ খায় বৈ আৰু সেইটো আৰু এই এতিয়া তাকে ভাবি আছো কি বনাও মূলা আছে বাৰু তিঁয়হ আছে কি বনাওঁ, আজি ভিনদেওৰে বাৰু দিনত নাহে।
অহ।
উম ভেজাল নাই বাৰু এতিয়া বাবু আৰু মই যেনেকে হ'লেও হবই যাব।
অ ইমান গৰম তিঁয়হ সাৰ দিবি
হা?
ইমান গৰম বোলো তিঁয়হ খাৰ বনাবি।
এ তিয়হ কেঁচাই বনাম এই কোমল কোমল নালাগে।
অ। হেল্লৌ। হেল্লৌ। হেল্লৌ। হেল্লৌ? তোৰ চাউণ্ডটো অহা নাই, নেটৱৰ্ক নাই নেকি। হেল্লৌ। হেল্লৌ। হাঁহ হেল্লৌ।